অ মই শুনি আছোঁ। মই হেৰি আজি ই মই ইণ্টাৰ্ণশ্বিপ আছিলে পঢ়ি মেলি আহি মেলি ৰুমত পাইছোঁহি
অ কত ক'ত কৰিছ
হেৰিয়ত এই আমাৰ এইখিনি চান্মাৰিত কৰিছে
টপিক
মাছৰুম কালি বেচন
মই কি কো জানো মই একো হোৱাই নাই হোৱাই নাই মানে মই ইয়াৰ পৰা আজৰি সোৱাই নাই
অ সোনকালে কৰিব লাগে আকৌ লগৰবোৰে চোন কৰি হলেই
উম ইয়াত আজি ৰঞ্ খুৱাই কৈছে সেই এইটো কি বুলি কয় উম এ জি গাওঁ বুঢ়া চাও বুঢ়া মাতিছে
উম উম উম
গুৰী থানত কৰিলে
ক'ত কত কৰিবিগে?
এই বেলগুৰি থান যে, এই বেলগুৰি থান যে তাতে কৰিমগৈ।
অ গম পাইছো অ
উম এয়াত ইনে বাঢ়ি থাকি ইয়াত এনেই বহি থাকি লাভ নাই না
ত বাকি নাই নাই ভাত দে ৰাতিবাৰো খালো ব এতিয়া দুপৰীয়াতো খোৱা নাই
অ বহি আছো গাওবুঢ়া এনেকে হ'ম তাৰপিছতহে কাম হ'ব নে সিদ্ধান্ত হ'ব
আহ অ সেইটো কথা
উম বাকী কি
অ অ
কিমান গৰম তহতফালে গৰম দেই উোল্লা মাছ ম হেৰি হৈ গৈছে
বহুত গৰম এতিয়া আমি কেনেকে গৈছো নহয়
এতিয়াই ইমান গম পিছলৈ কি হ'ব বাৰু
তাকে সে অ
নদীৰ পানী একদম মাছ ওপঙি গৈছে,
উম উম তাৰাপা বাকী হেৰি ভাত চাত খালি নে কি তই‌‌?
ৰাতিপুৱা ভাত খাই আহিলোঁ আহি এতিয়া অ কালি ঘৰলৈ গৈছিলো কোৱা ন তো কোৱাই নাই নহয় কালি মই ঘৰলৈ গৈছিলো তাৰ পৰা আজি আহিলো, আহি পেলাই এ ইয়াতে বহি আছো।
অ।
তাৰ পিছতহে গম পাম আৰু কি হয় কাম হয় ন। কামতো ৰখাব নোৱাৰে, যোন কেইঘৰ মানুহে জেং কৰিছে সিহঁতে নদী মাটিতে বহি আছে।
উম উম।
চাইলও কি হয়।
অ ক দ কি মানে ক সে উ খে দিয় হে ন কি
অ এনেকে আচাৰ খেতিয়ে মানে,
উম উম।
সেই নদীখনো হয় নিয়ে। সেইটো কথা হৈছে আকৌ।
তাপা হেৰি আৰু কি বুলি কয়, লগৰ এতিয়া কোনো নাই নেকি?
লগত মই আছো, তাৰ পৰা উম ৰঞ্জিত খুৰা আছে, বিকাশ দা আছে, লাটো দা আছে, দিবাকৰ দা আছে, তাৰপা আৰু এজন আহিব ৰিবু বুলি।
গোটেইকেইজন লগৰতে থাকে নেকি?
অ কেম্প বনাই পেলাই ইয়াতে থাকো। তাৰ পৰা যদি কামটো হৈ যায়, কাইলে পৰাগ, পদুন্য, কংকনজ্যোতি, সেইকেইটা আহিব নেকি খানা খাবলৈ।
অ অ।
তাৰপা প্ৰমোদ হতেও গা একদম বেয়া প্ৰমোদ। উম মাতিছো মানে সি ভালকে মাতিবলৈ মন কৰা নাই।
অহ অঁহ।
কি হয় আৰু এতিয়া। ৰ'দত কাই কাম কৰিলে ওলাব পাৰে নহ'লে কাম কৰিব হলহেঁতেন। সফালে নহয় আমাকে মাৰিব আছে পাৰিলোহঁতেন, ৰ'দ ৰ'দ, কেনেকে যাবি।
অ আমাৰো আৰু দুদিনমান কৰিব হেনো ইণ্টাৰণশ্বিপ। তাৰপিছত সেই হব শেষ হব।
খতম হ'ব। হে তোক যে মই খবৰ এটা ল'ব কৈছিলো ললি নে?
কিহৰ বাৰু?
এই কোনদিনাখন ছুটি থাকে।
অ সেইটো কাইলে নকৰে।
কাইলৈ আকৌ মই যাব নোৱাৰো নহয়।
অ' কাইলৈ নকৰে, পৰশিলে কৰিব, তাৰ পিছত, তাৰ
ভালে হ'ব, মোৰ যেতিয়া মন যায়, তেতিয়া
যেতিয়া মন যায় তেতিয়া আহিব পাৰিবি কিন্তু মানে আমাৰ হেৰি, পি জি বন্ধ দিব। তাকে চাই লবি। মানে পি জি আমাৰ বন্ধ দিব।
কেলে?
হেৰি নহয়, এইটো হ'ব যে
অ' পি জি বন্ধদিলেও ঘৰৰ পৰা যাবি আকৌ।
ন', চব পিজিয়ে বন্ধ দিব এতিয়া।
পি জি বন্ধ দিলে ঘৰৰ পৰা যাবি।
উম?
পি জি বন্ধ দিলে ঘৰৰ পৰা যাবি।
ঘৰৰ পৰা এনেকে মানুহ আহিবলৈ নিদিয়ে জানই নহয়।
কিবা এটা মিলাবি? মই আকৌ এতিয়া আজি ঘৰ পৰা আহিছোঁ। ত‌ই আজি সেইটো কথা, কাইলে বন্ধ বুলি কলিহেঁতেন মই আজি নাহিলোহেঁতেন।
মোকো কোৱা নাছিলে নহয়। আমাৰ কালি গৈছে, গৈছে। আজিহে গৈছে? গৈছে কাইলৈ নকৰোঁ। পৰহিলে কৰিম চাগে, তাৰ পিছদিনাখন কৰিম। তেনেকে কৈছে! মানে, ফিল্ড ভিজিত আছে।
অ ফিল্ড ভিজিটৰ দুদিনমান লাগিব নহয়।
তেওঁলোক কেইদিন কৰা মানুহজনৰ ওপৰত কথা মানে।
অ' মই আকৌ তই, তেনেকুৱা তোমাৰ আজি ঘৰৰ পৰা নাহিলোহেঁতেন।
উম-উম।
তেতিয়া আকৌ মই আজি আহিছোঁহে, মই আকৌ কাইলৈ যাবও নোৱাৰোঁ। নিয়াতো কথা এদিন
চাই লওঁ। চাই লওঁ কেতিয়া
উম চাওঁ, পি জি আকৌ বন্ধ চাগে পি জি বনাই খাওঁ
নলয়, নলয়, পিজি, নহয় আমাৰ মানে হেৰি, থকা দিনকেইটা বন্ধ থাকিলে মানে হেৰি অকল বেদৰ পইচাটো হে লয় আমাৰ তেতিয়া বন্ধ থাকিলে মানে তই ধৰি ল এতিয়া উম প্ৰায় প্ৰায় ল'ৰা-ছোৱালীতো জুলাই মাহত নাথাকেই ন।
উম!
হেল্ল'
শুনি আছো, শুনি আছো উম।
অ'! প্ৰায় ল'ৰা-ছোৱালীটো, এতিয়া জুলাই মাহত নাথাকে। সিহঁতৰ মানে, টু থাউজেণ্ড এটাহে লয় মানে। অ' অকল বেডৰ পইচাটো মানে। খোৱা-বোৱাৰ পইচা নলয় মানে সেইটো।
এনে ৰেন্ট কিমান?
ৰেণ্ট আমাৰ ফ'ৰ থাউজেণ্ড, ফাইভ হাণ্ড্ৰেড।
আচ্ছা, আচ্ছা। মানে, ফৰ্টি ফাইভ পাৰ্চেণ্ট লয়। ফৰ্টি পাৰ্চেণ্ট লয়? ঠিকেই আছে। এতিয়া তহঁতৰ যদি ধৰি ল', পোন্ধৰ তাৰিখ মানে, ধৰি ল' মানে, দহ তাৰিখ মানে, তহঁতে বন্ধ দিব গুচি আহি আহিবি। তেতিয়া কিমান ল'ব?
তেতিয়া, হেৰি ল'ব কিবা এটা মিলাই মেলি। ক'ব তেতিয়া কিমান দিব লাগে।
উম'! উম'!
ল'ব চাগে পঁচিছশ মান, তিনি হোজাৰ মান পঁচিছৰ তিনি হাজাৰ।
দচ দিনত তিনি হেজাৰ ল'বনে? য'ত ত্ৰিশ দিনতহে পঞ্চ
পঁচিশ মান ল'ব মানে
পঁচিছশ দুহেজাৰ মান ল'ব ন?
উম, উম।
জুলাই মাহটো গোটেইটো বন্ধ হৈ থাকিব নহয় চাগে?
আহ ধৰি ল মানে তোৰ, অ', সেইটো মানে কি হয় গম পাৱ নাই এতিয়া মানে ধৰি লঃ বৰমাহতো গোটেই মাহবোৰ ইয়াতে থাকিব লগা নহয় জানো? বন্ধ সেই জুলাই মাহটো আৰু ধৰি ডিচেম্বৰ মাহতো বন্ধয়েই নাপাই চোন।
হুম।
তাৰ পৰানে মানে সেইটো কাৰণে মানে এনেকুৱাতে তোৰ এতিয়া বৰমাহঁতৰ ঘৰ ইয়ান নহয়-নহয়।
ক'ত?
হেৰিয়তহে ভোগপুৰতহে।
উম।
তেনে ঘৰলৈ যায়গে।
ভূপুৰে চানিয়াহঁতৰ ফালে নেকি?
উম, উম, সিহঁত ঘৰফালে।
চানিয়ে কিবা নহয় জানো বৌ?
জেঠায়েক।
নিজৰ জেঠায়েক নে?
উম, নহয় মানে এনেকে পৰিয়ালৰ।
আচ্ছা।
সেইটো কথা।
অ', ঠিকে আছে চাই লঃ তই পাতি মেলি জনাবি কি কৰ।
উম, এতিয়া আমাৰ লগৰ যে লগৰবোৰ মানে এতিয়া আমাৰ ওচৰৰে এটা জ্ঞানদিবা বুলি আছে পি জি এটা। সেইটো পিজি দহ তাৰিখৰ পৰা বন্ধ। তাই মানে আজি ছাৰক ক'লে গৈছে ছাৰে তেতিয়া গছে বো কৈছে টোৰ হেনো মই দছ তাৰিখমানলে তেতিয়া আজি কৰি দিব লাগিব যদি তোমালোকৰ দহ তাৰিখে হয় নহ'লে।
তেতিয়াহ'লে দহ তাৰিখলৈ যে আজৰি কৰি দতিয়া ভালেই হ'ব দহ তাৰিখ দহ তাৰিখ মানে যাম মই।
অ', অ', অ'।
দহ তাৰিখ বুলি নহয় আৰু মানুে চাই লওঁ ইয়াত যোনদিনাখন বহটো কম থাকে। সেইদিনাখনে যাম, তোৰু সেইদিনাখন যদি মানে কি হয় ইয়াত যদি এতিয়া মই বাঁহ, ঢেৰ বাঁহ থাকিলে বুজ যাম ময়ো হাজিৰাটো লছ নহয়। বোলে ইয়াত পঞ্চাশ বিধ বাঁহ আছে আজি আবেলি খং কৰাৰ পিছত পঞ্চাশ পিচ বাহ থাকিলে কাইলৈ বাহ অহা বাৰটা এটা বাজিব। তেতিয়া গোটেই দিনটো মিলাক খুব বেছি এশ বাহ যাব। এশ বাহত দুশ টকা এটা হে। দুশ টকাটো লচ কৰিব পাৰিম কিন্তু ঢে-ঢেৰ বাহ থাকিলে যদি মই গুচি যওঁ, সিহঁতে তিনিশ বাহ পুতি দিব তিনিশ বাহ ছয়শ টকা লছ হ'ব না।
উম, উম, উম।
টো মিলাই চাই ল'ব লাগিব।
সেইটোৱে। কে।
দে মই হেৰি কুৰুং গৈ, থৌঞ্জে তই
উম, হব। উম, ঠিক আছে হ'ব দে।
উম, উম।